কি কৰা
এনেই বহি আছো তুমি
মই চাদৰ ওপৰত বহি আছো। আছ কত এতিয়া হাজো ন তুমি হাজোত তেতিয়া কি জানা মই গুৱাহাটীত আছো তোমাক মই কম নেকি হাজোৰ বিষয়ে অলপ মই কম।
আগতে আহিছিলা নেকি তুমি
অ মই জানো হাজোৰ বিষয়ে বহুত কওঁ নেকি
আহ শংকা হেৰিতো পাৰতাইছিলা না
অহ গৈছিলো
অ কি কি চালা আহি কিনে তাতে
তাতে মোৱাই চালো বান্দৰ চালো গছ চালো বহুত কিবা কিবি আৰু
উম পাহাৰৰ ওপৰত একেবাৰে একেবাৰে ওপৰৰ লেকে উঠিছিলা নেকি
উম উঠিছিলো তলৰ পৰা খোজকাঢ়ি উঠিছিলো মই তুমি
দেখিছিলো
উম কাৰ গাড়ী
এনে তাতে লাইন গাড়ী পায় নহয় ভাড়া দিছিলো তাতে
উমম এতিয়া তুমি যদি বিচৰা তোমাৰ হাজোৰ বিষয় মই তোমাক কথা অলপ মানে বুজাব বিচাৰো তুমি শুনিবা নেকি
আহ কোৱা মইতো জানোয়ে চাও তুমি কিমান জানা
মোৰ কথা মতে কি হাল জানা তোমাক যদি কোনোবাই কয় যে হাজো কেনেকুৱা ঠাইত তেতিয়া তুমি ক'ব পাৰিবা হাজো অসমৰ এখন এনেকুৱা ঠাই য'ত মানে হিন্দু মুছলমান বৌদ্ধ তিনিও ধৰ্ম একেলগে কবলাগিব একমাত্র হাজো বুলি কব লাগিব'
উম
ত একচুৱেলি হাজু শব্দ টো ক'ৰ পৰা আহিছে
হয়
আহিছে তোমাৰ বড়ো ভাষাৰ হাজব শব্দৰ পৰা যাৰ অৰ্থ হৈছে কি কি বুলি ক'ব জানা মাউণ্টেইন, মাউণ্টেইন যেনেকুৱা পাহাৰ -পৰ্বত।
অ উম।
তুমি গম পোৱা নহয় হাজোতো গুৱাহাটীৰ পৰা
সেইকাৰণে ইমান ইমান সেইকাৰণে ইমান পাহাৰ নেকি হাজোত
অ সেইকাৰণে তো ইমান ব পাহাৰৰ অৱস্থ অসমখন একচুৱেলী
আৰু এ। অ নাই তাৰমানে এ আমাৰ ঘৰৰ ফালে যাওঁতে যেন এটা যে ডাঙৰ পাহাৰ আছে।
হম।
মানে বহুত ডাঙৰ পাহাৰ এইটো। চাইছ ন ইভান?
উ উ তুমি। হাজো পৰা অলপ দূৰ গ'লে অ সেইটো তোমাৰ এই বলত ত বেলৰতুল বুলি কয় বেলৰ তোৰ পাহাৰ বুলি কয় বামুণ্ডি, বামুণ্ডি। তোমাৰ ঘৰত যাব লাগিলে একচুৱেলি বামোন্দিৰ পৰা নাৱত উঠ উঠিকেনে যাব লাগে ন।
অ।
তাৰ পৰা কিমান দূৰ?
নাৱত এ হেৰি চল্লিশ মিনিট মান লাগে।
চল্লিশ মিনিট লাগে ত তাৰ পৰা আকৌ কিমান দূৰ যাব লাগে তোমাৰ ঘৰ।
নাই তাৰ পৰা বাইকে দি, পাঁচ মিনিট।
পাঁচ মিনিট, পাঁচ মিনিট গলেই হৈ যায় ন।
উম উম।
উম, তাৰপতে ঘৰত য কি কি কৰা। অ কিহেৰে ভাত খোৱা, আকৌ গোটেই দিনটো কি কৰা।
ঘৰত, ঘৰত গলে মানে। উম খাও এতে হোষ্টেলতো সব দালি ভাতে খাও, ঘৰত গেলে শাক চবজি। তাৰ পিছত, নদীৰ মাছ। তাৰ পিছত, কচু এইবিলাক চব ফ্ৰেচ বস্তুৱে খাই ঘৰত গলে
উম দে কি কি কি শাক খাই ভাল পাওঁ তুমি, কেনেকুৱা শাক পাচ চুলি খাই ভাল পোৱা।
এই হেৰি যে আছে ৰঙালাওৰ যে শাক আছে, সেইটো ঘৰতে আমাৰ। ঘৰত সে কৰে, না এ ৰঙালাওটো খাই কিনে। ভাল পা পানী লাৱৰ আছে। তাৰপছত এই খেতিত যে কিবা কিবি হাঁক যে থাকে। সেইবিলাক খাই কিনেও ভাল পাওঁ।
উম তোমালোকে নদীৰ মিছা মাছ খাইছ নে নাই।
অ খাও ঘৰত গেলে। অ ইলিছ মাছ মিছা মাছ ঘৰত গ'লে খাৱেই। প্ৰত্যেকবাৰ নদী ৰাতিপুৱা ৰাতি ৰাতিপুৱাই পুৱাই যিবিলাকে মাছ মাৰে যে। সেইবিলাক আমাৰ ঘৰত আহি কিনে ৰাতিপুৱাৰ পুৱা এ দি থৈ যায় মাছ।
উম কিলো কিমানকে লয় এইবিলাকৰ।
কিন্তু আমাৰ আমাৰ তাতে হেৰি পাই পোৱা যায় যেনহক। তাতে সেই লয়, বাৰশ টকা লয় কি। ন পাৰ আ এনে নাই ইমান গম নাপাও আৰু। উম।
যে কি বুলি কয় মিছা মাছ কেনেকে বনোৱা, ঘৰৰ মানুহে কি কি কি কিহৰে বনাই থাকে।
মিছা মাছ। আমাৰ ঘৰত এ মইতো নবনাওঁ কিন্তু কেতিয়াবা তিল তিল। তিল দি বনাই, তেলেদি বনাই তাৰপিছত। এনে এনে, এনে বনাই কেনে খাওঁ খালী
তুমি মিছা মাছ কেতিয়াবা সেই দি খাই বনাই পাইছা নেকি। তোমাৰ ধুনিয়া অহ। তোমাৰ আকৌ সেই কি বুলি কয়, ধুনিয়া পাত তোমাৰ ই। এতিটো কি কি বুলি কয় ত পালেং পালেং কেইটা বনাই খাইছ নেকি ভালকে অলপ তেল তেল বেছিকে।
মিছা মাছো পালেঙি দিব নাই খোৱা নাই।
ৰোষ্ট কৰি কেনে।
নাই নাই এনেতো ধুনিয় পাতদি খাওেই কিন্তু পালেঙ দি খাই পোৱা নাই।
তো তোমালোকৰ ঘৰখন মানে এনেকুৱা কত ঠাইত য'ত কোনো গাড়ী চ়ি নচলে একো নচলে ন।
নাই মানে, বাই নাই নাই পকী ৰাস্তা নাই কিন্তু বাইক। চলে এনেই
বাইক চলোৱা তেতিয়াহ'লে তোমালোকে কি মানে কৰোত যাব লাগিলে বানপানীৰ সময়ত তেনেকে চল। বাত যাব ললে কেনেকে হ কৰা।
বাইকেদি যাওঁ আৰু যদি অলপমান মানে। কাষত কাষতে হয়তি তেতিয়া খোজ কঢ়ি যাওঁ। বা অলপমান দূৰত হলে বাইকেদি যাওঁ
উম তোমালোকে মানে খোজকাঢ়ি অহা চলা ফুৰ কৰা ন
উম বেছি দূৰৰ হ'লে খোজকাঢ়ি নাযাওঁ আৰু মানে অলপ কাষৰ হ'লে খোজ কঢ়ি যাওঁ আৰু তাতে মানে এনে বেলেগ গাড়ী পোৱা নাযায় ন ইমান নিজৰ ঘৰৰ বাইকে দিয়া অহা যোৱা কৰিব লাগে ঘৰত কেতিয়াবা মানুহ নাথাকে তেতিয়া হে খোজ কঢ়িয়ে যাব লাগে
উম হম মই জানামতে তোমালোকৰ যদি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত হয় তেতিয়া হ'লে অহ। ছয়মাহটো পোৰা বানপানীৰ সময়ত তোমালোকে বহুত কষ্ট হয়
উম উম উম এ এতিয়া যে এতিয়া পোৰা পানী আহি আছে এতিয়া পোৰা নদী ভৰ্তি পানী এতিয়া আমাৰ যিটো সেই গাঁৱৰ চব জাগাতে পানী উঠিব এতিয়া উঠিনে পোৰা খেতি বাতি চব হেৰি হ'ব পানী দি
তোমাল ঘৰতত পানী উঠা নেকি
পানী বেছি হলে যদি বেছি হয় তেতিয়া উঠে আৰু
তোমাৰ লোকৰ ঘৰখন বনাই আছো সত লত্জ উম কতিয় ব তোমালাগে কেনেকে চোলা ফিৰা এতিয়া বা পানী বানপানী সময়ত কিৰে
বানপানীৰ সময়ত মানে ৰুমৰ ভিতৰত নাযায় ন আগতে চব বজাৰ চব কৰি লয় তাৰপিছত চোতালত পানী থাকিলে ইমানো নহয় মানে অ অলপমানানে হয় পানী ইমান বেছি নহয় তাতে আৰু বাৰিষা বতৰত আমি ক'ত নাযাওঁ আৰু ঘৰত
তোমালোক ঘৰত সেই গৰু ছাগলী আছে নেকি
গৰু ছাগলী এতিয়া নাই আগত আছিল এটা গাই গৰু আছিল এতিয়া নাই আৰু ছাগলীতো নাই নাই নাই এতিয়া নাই
উম তোমালোকে খেতি খেতি কিবা কৰা নেকি
খেতি বাতি হেৰি ধান খেতি কৰো তাৰপিছত মাকৈ চিনি পায় তো মাকৈ খেতি ধান খেতি
টো অ এ তোমালোকৰ যিটো গাঁওখন আছে ন গাঁওখনত তুমি কিমান দীঘল হয় গাঁওখন মানে কেনেকুৱা নদীৰ মাজত যিহেতু
আছে বহুত এৰি আছে কিন্তু আগতে আৰু আগতে বেছি আছে কিন্তু এতিয়া গৰা খহনীয়া সেই কৰি কিনে এতিয়া মানে ইমান মানুহ নাই আৰু বেছি কিছিমানো নাই হ'লেও আছে আমাৰ সিফালে আছে বহুত আছে তথাপি
তথাপি বহুত আছে ন এইটো অ তোমাৰ ঘৰখন তোমাৰ ঘৰখন এতিয়া কোনটো জোগাত আছে হাজো সমষ্টি বুলি কয় সেইখনক ন
অহ হাজো সমষ্টি বুলি কয়।
তোমালোকৰ ঘৰৰ ওচৰ পৰা চাগে পলাজবাৰী চিনি পোৱা বিজয়নগৰ চিনি পোৱা স
উম পলাশ বাৰী চিনি পাও সেইটোতো সিফালে তো আৰু নদীতো য আছে ফালে ব্ৰহ্মপুত্ৰ নদীত আছে সেইটো আৰু বেছি ডাঙৰ একদম সেইটো নদী পাৰ হৈ কেনে আমি পলেজ বাৰী হেৰিত চাব লাগে তাতে
সেইটো গমেই পাওঁ তোমালোকৰ ঘৰটো ব্ৰহ্মসূত্ৰৰ মাটত আছে বুলি মই গমে পাওঁ। তাৰে মানুহ বিলাকৰ জীৱন এনেকুৱা কষ্ট ন মানে কি কৰে মানুহ বিলাকে ন মাছ মাৰে গোটেই দিন ত ইমান দুখীয়া মানুহ আছে তাতে তেওঁলোকৰ খাদ্য বা উম তেওঁলোকে খোৱাৰ যিটো মানে খোৱা বস্তু ভালকে খাব নোৱাৰে আৰু সিহঁতৰ যদি বেমাৰ আজাৰ হয় কি কৰে হস্পিটেল আছে নেকি ইয়াতে
হস্পিটেল নাই কিন্তু সৰু সৰু ফাৰ্মাচী বিলাক আছে ফাৰ্মাচিত দেখাই কিনে সহঁতে মেডি তাৰ মে নদী পাৰ হ'ব লাগে যদি ৰাতিটো যদি বহুত ইমাৰ্জেঞ্চি হৈ যায় তেতিয়া হেৰিত আহিব নোৱাৰে পানী আছে। যিহেতু নদী আছে মাজত সেইকাৰণে সিহঁতি তাতে সৰু সুৰা ফাৰ্মাচী যে আছে সেইবিলাকৰ পৰা মানে মেডিচিন লয় আৰু যদি বেছি বেমাৰ মানে ডাঙৰ বেমাৰ হয় তেতিয়া আৰু নদী পাৰ হৈ কিনে এইফালে হাজো বা গুৱাহাটী এইফালে এইবেলাগে
গ হৈ আহিব লাগে তেতিয়া মানুহ যদি ইমাৰজেঞ্চি এটা প্ৰব্লেম হয় মানে প্ৰেগনেঞ্চি হৈ আহ যে ইমাৰ্জেঞ্চি কৰিব লাগে কোনোবা এজনক ইমাৰ্জেঞ্চি কোনোবাই মানে এক্সিডেট হল তেতিয়াহলে কি কৰে মানুহ বিলাকে?
অ তেতিয়া আৰু মানে কি নাও আছে নহয়। কিছুমান নাও গলে ৰাতি যিমান ৰাতি নহ কিয়া সেই নাৱৰে লগ ফন কৰিকিনে উঠাই কিনে নাও টানে আৰু বছ যদি ইমাৰজেন্ঞ্চি হয় তেতিয়া
তোমালোকৰ ঘৰৰ পৰা উঠাব লাগিব নাৱত নাৱৰ পৰা আকৌ তাৰপ
বেলেগ তল বেলেগ তলৰ পৰা চল্লিশ মিনিট আৰু হাজু বা চল্লিশ মিনিট যায় চল্লিশ মিনিট আৰু ইফালে গুৱাহাটী দেৰি হয় আৰু আমাৰ
অ তুম তুমি গম পানে নাই হাজোৰ পৰা গুৱাহাাটী কিমান দূৰ হয় জানা?
কিমান?
উম হাজোৰ পৰা গুৱাহাটী এ টুৱেন্টি ফাইভ কিলমিটাৰ মান লোৱা পঁচিছ কিলোমিটাৰ হয় ত ত
হেল্ল' হেল্ল' হেল্ল'